হেল্ল'!
অ দে হেৰি কি বুলি কয় অ সময়টো চাই থাকিবি অ নমস্কাৰ সময়টো চাই থাকিবি। নমস্কাৰ অঁ অঁ। সময়তো চাই থাকিবিদে।
অঁ হ'ব দে। হ'ব দিয়ক।
অ আৰু যদি কিবা তই দিগদাৰি পাবি তেতিয়া নহলে সেইক কবি আপি তোক কবি।
অঁ হ'ব দিয়ক।
চিঠি খান দি ফেলে
আৰু বেলেগ ব্যক্তি নাই নেকি?
আৰু বেলেগ মানে বুজা নাই?
আৰু বেলেগ ব্যক্তি নাই নেকি কথা পাতিব।
ইঠান বৰ্তমান আমি দুটাই আছো মোৰ এটা ভন্টি আছে তাই লগত
না না না না না না।
নহয় সেইটো কোৱা নাই মই তোৰ যদি কোনোবা আৰু আছে
হা ও ৰহ তই কি কলি এইমাত্র তোৰ কি আছে
লগ।
তুৰ কি আছে। একো নাই একো নাই। উম।
উম এই নহয় তহঁতৰে কোনোবা তো যি বা জনী আছে বোলে তই যি ফুচকা নিছিলি একদিন।
য়েছ য়েছ এ নাই নাই নাই তাই ন কৰে তাই মানে বিজি থাকে ন তাই বেলেগ হে কৰে কাম কৰে।
দে হ'ব দে এইকেইদিন এ হেল্ল' দে একো নহয় কেইদিনমান মোৰ লগতে কৰ তই।
তোৰ লগত কৰিম তোৰ নাই নাই তোৰ লগতে চকলেট দি খাব লাগিব নহলে স ইগলা কথা বেলেগৰ লগত পাতব যাবা নৰা। অ', দুতাই ভাগি মেলি খাওঁ, কথাও পতা হ'ব।
সময়তটো চাই থাকবি, মানে সেইতকে বেছি যাবা নিদবি আৰু, দহ মিনিটতকে বেছি যাবা নিদবি।
অ', নাই আমাৰ আগৰ যোগাযোগটোকত দচ মিনিট নহয়, এঘাৰ মিনিটেই হৈছিলে।
অ', দে সেইটোতো যাব নিদবি আৰু।
উম উম উম।
দহ মিনিটতকে দীঘল হ'লে মানে, কটা যায়।
পঢ়া বাতি কেনেকুৱা?
বহুত বেয়া।
ছেইম। একে।
হা, আমি আৰু পৰ টীম।
পঢ়া তুমি।
যিহে আমাৰ পঢ়া, থং হৈছে দে। বিদ্যালয় তাৰ প্ৰথম বিদ্য়ালয়খনত একো মনোযোগ নালাগে, ছেকেণ্ড বিদ্যা দুই নম্বৰ বিদ্যালয়
এঘৰ শ্ৰেণী এঘৰ শ্ৰেণী এঘৰ কৰ।
উম, তাতো এইবাৰ
মহবিদ্যালয়ত নটা বজাত পোৱাকে যাবি।
অ', হ'ব দে, যাম দে। পাপাও আমাৰ অসমীয়া মানুহ হলে চক খাব।
উম, চক খাব।
অ', উম, উম নকবি হতভম্ব হতভম্ব।
ইংৰাজী, ইংৰাজী কোৱাৰ এট তাৰ মানে, ধং এটা থাকে না। কিন্তু আমাৰ অসমীয়া মানুহগিলাক আৰু অলপ বেলেগ এটা পাকত কইনে ইংৰাজী ভাষাতো। সেইকাৰণে সিমান এটা ধৰবা নি বুজছ
বুজিছো। উম
হলি বেলেগ মানুহতো বাদেইদি এহতকেইটাই যদি শুনে হৈছে আৰু যিটো এটা চাউনি দি কিনে আমাক দুৰৰ পৰা চাব ব
খাৱ নি হাহি হাহি হাঁহি হাঁহি হাঁহি হাঁহি পেট কিবা হৈছে বৌ
পকেট
তোমালোকৰ ঘৰৰ সৰু তোৰ কি খবৰ?
আচে মোৰ মুখৰ আগত টচ মাৰি আছে
কি মাৰিছে?
টচ মাৰি আছে এ এই মহমাৰা বেট থিনিব আহি হৈছে,
হম, অ'
এই এটা কাম কৰিম দে আলি এহেঁত গীটাৰ আগত কালি আমি একদম অসমীয়া
অ' অ' অ' অ' হব দেই শুদ্ধ একদম শুদ্ধ অসমীয়া
একদম শুদ্ধ অসমীয়া পাতিম পুৰা একদম স্পষ্ট
উম!
আৰু একদম এ কি বুলি কয় সিহঁতক যাৱাৰ লগে লগে এইটো চুপ্ৰভাত বুলি কয় নেকি?
সুপ্ৰভাত সুপ্ৰভাত সুপভাত সুপ্ৰভাত নমস্কাৰ আপোনালোক সকলোৰে খবৰ ভালনে
অহ হ হ সেনেকা ক'ব লাগে হে আমি চক খাব
আৰু মোৰ এই যন্ত্ৰটো কত এ এই মই ভালকে খাদ্য দি দৈছো চুপ মই জন্ত্ৰ তৰ পেটটো ভৰি আছে।
হয় নেকি মই দেখিছো মানে মই দেখছো
অ' মোৰ জন্ত্ৰটোক বৰ চতুৰ আছে
সাত সাত হাত হাত নেকি
সাত শূন্য শূন্য শূন সত্তৰ সত্তৰ
ঢ়েই আছে
সত্তৰ সত্তৰ মানে কি নাজানো তই,
গম পাইছো সাত আৰু শূন্য
প্ৰশস্তি মানে কি? অল্পশস্তি মানে কি ক?
কিমান
পষষ্ঠি
নাজানো
আঁহ ছয় আৰু পাঁচ
এনেকে প নাই মোকো শিকি দিবি এ
ম তাত তিন নম্বৰটো বিদ্যালয়ৰ কাৰণে আহিবি,
উম হ'ব দে ত ত দিতান তিনিটা চকলেট আছে।
পইচা লৈ আহিবি।
অ' হব দে তোতেই তাত তিনিটা চকলেট আছে দেই
কিন্তু চকলেট নাই দুটা আছে
কেনেকা দুটা থাকিল
আগততো আৰু এইটো
ই নহয় দুটা গলেহে
অ' অ' অ' আ অ' অ' অ' অ' বাকী আছে বাকী আছে অঁ অঁ অঁ বাকী আছে মোৰ আঁঠু টোকত শুন না মোৰ আঁঠু টুোকত মৰতে ক'ত খুন্দা হালো বা
ই মোৰ আজি হোৱা নাই মই বাৰু ক'ত খুন্দা খাইছো মোৰ এ কি বুলি কয় সোহাত কয় ন বহাত বা কয় নাজানো অতিজোৱাত খান স সেইখানা সেইখনত খানৰ মানে। আগফালে বিষি আছে কিয় বা নাজানো।
অহ ', মোৰ যে মোৰ যেনিবা। তোক একদম কলা হৈ হৈছে। কি হৈ আছে ক'ত খুন্দেখ আছো নাজানো লাল্লি বিষাই মৰাতে চ উঠি আছে।
ঠাণ্ড বল চটল লাগে দি ভাল পাবি।
অহ ', এই ঠাণ্ডা হোৱা ঠাণ্ডা হোৱা যন্ত্ৰত এ ঠাণ্ডা টা পানীৰ বটল থৈ দিয়া আছে তাৰ পৰা উলে আনি লগে দিম ৰহ।
এই হেল্ল', মানুহে কিজানি এই গৰমত দেই এ চিৰ ধবা খাই আছে কুলাৰৰ হাৱা খাই আছে মানে।
আৰু আমাৰ - আৰু আমাৰ
ফেন চেন নথাকা আগাৰ এটা বহি আছো বিছনাত। খিৰিকিৰ ফানে চাইজ কিন্ত
কোনখন বিচনাত।
আমাৰ আমাৰ কি বুলি কয় এইটো ৰুমটোৰ।
তহতৰ ৰুমটো কোনটো ৰুমৰ?
এ এহ ইখান থাৰ
অহ ', আচ্ছা - আচ্ছা অহ ', - অহ ', - অহ ', আচ্ছা, এই তোমালোকৰ ডাঙৰে হোৱা বিছনাখনত উম।
মুখীয়া হোৱা বিচনা। বিচনাখনত।
আচলমুখীয়া দুটাই হোৱা অহ ',
সেইটো মোৰ মোৰ বিচিনাখন শুই ৰ আজিকালি।
অহ ', কি তই সেই অহ ', - অহ ', অহ ', - অহ ', য়েছ -য়েছ পিতাজি - পিতাজি।
পিতাজী ডাঙৰ মুখীয়া আৰু
মাতাশ্ৰী।
অহ ', মাজু মাজুমুখীয়া তহতৰ সেনেকাই কৰিবি দেই ডাঙৰ মুখীয়া, মাজুমুখীয়া, সৰুমখীয়া আৰু একদম সৰুমুখীয়া।
তিক্লো মিনি মুখিয়া।
উম, যাৰ কোনো খেলোঁ নে ঘৰত? এ, এ, এ, এ, ইচ এৰাম। কিয়া যি মানে মোৰ লগত এইবোৰ হয়। এ দে একো নহয় দে।
মূল্য নাই আৰু কথা দেই কথা।
উম, উম, কথা। আমি সঁচাই কালি এনেকে কথা পাত কিবা লাগে বোলে। এয়া
গলু মলু বগাটোৰ আৰু চুলি কেকুৰা গাহৰি নাকটোৰ। একদম পেটৰ নাৰী বিষ সেই যাব হাঁহি।
টাকাতন।
উম। গ'লো ন'।
খালি হ'ব দে হ'ব দে কথা পাতি দে নকই,
গাই গাই নাট আ
টাকাতন এ হেৰি কাটি মেহীয়া কুকুুৰটো যে
কাটি মাহী কুকুতটো জিয়া তাইচোন নাক চাগ ভঙলেই দেই
সেই
এ হেল্ল' হেল্ল' ঐ এ হ হচি এইবাৰ আৰু একবাৰ কৰ হুচি দে
অ ওচত যা ওচত হয়
উম
উ